অ শুনিছা?
অ, কি কৰি আছা?
এই এনে চাহে আকৌ পেটিছে খালো। পানিৰ পেটিছ, আজি একে বহুত দিনৰ মূৰত চাহ খাইছো। তাকো অকমানহে, বেছি গৰমত খাবও নোৱাৰি ন
উম, এই যি গৰম পৰিছে কি কবা আৰু মোৰ যে মাথাই গৰম হৈ গৈছে।
উম, মাথাটো এনি টাইম বিষাই থকা হৈছে ৰ'বা।
উম।
হু, এতিয়াই এইখিনি অৱস্থা জুলাইটোত ভালকে আগষ্ট, ছেপ্তেম্বৰত
তাকেতো, কি হ'ব ভাবিয়ে পোৱা নাই?
উম।
এতিয়া থেকেৰাত এতিয়া আকৌ কাম আগবাঢ়িছে মানে পানীৰ এই বৰষুণৰ দিন নহয়।
অ।
তাতে খাবলৈ তেনেই পোৱা নাছিলে আকৌ যেনিবা মাটি অলপ পোৱা গ'ল।
উম।
বিচাৰো বিচাৰিলে তাকে মাটি পেলা এতিয়া অহাকালিলে চাবলৈ যাম ৰ'বা ময়ো।
অ
তাকে আৰু কিনো কবা আজিকালিটো সেয়া পূজা সময়লৈকেও আগতে পূজাৰ সময়ত কিমান ঠাণ্ডা পৰে আগতে। উম চৱেটাৰ পিন্ধি পিন্ধি যায় মানুহে চাব লগ কাৰণে এতিয়া যাবাচোন তুমি চৱেটাৰ পিন্ধি তুমি তোমাক মানুহে পাগল বুলি ক'ব মানে এনেকুৱা গৰম পৰি থাকে।
হয় দিয়া।
দিনক দিনে কি হৈছে নহয় মই ভাবি পোৱা নাই।
উম।
প্ৰত্যেক বছৰে মানে বছৰি বছৰি গৰমটো বাঢ়ি বাঢ়ি গৈ আছে গোলকীয় উষ্ণতাটো বৃদ্ধি পাই পাই গৈ আছে।
হয় দিয়া বাঢ়ি বাঢ়ি হে গৈ আছেচোন।
উম কমিব লাগে অ অকমান এ সেই কেইদিনমান আগতে মানে বহুত দিনে হ'ল। এয়া কৈচেদেন চাউথ। এ বৰফৰ জেগা বিলাকৰ নাম কি আছিলে অ?
এই চাউথ আফ্ৰিকা চাগে।
আফ্ৰিকা নহয় অ আফ্ৰিকাতো গৰমে ন। এই নৰ্থৰ ফালে।
নৰ্থ আফ্ৰিকা ফালে অ।
কিবা প্লেট এখন ভাঙি পেলাই আমা অ ইণ্ডিয়া বোলে লাগি যাব সি, সেইটো কেতিয়া লাগে মই সেইটোয়ে চিন্তা কৰি আছোঁ।
তাকেইতো অ কিবা পৰ্বত পাহাৰ বনি যাব। মানে পুৰা ঠাণ্ডা। তাকেতো হওক দিয়া আমাৰ অসম খনৰ ফালেই লাগিবহি বোলে।
উম।
সেই লাগিলে ভালেই পাম দিয়া।
অসম খনৰ ফালে নালাগে সে ভাৰতৰ সিটো চাইডে লাগিব। কিন্তু সেই তথাপি অসমলৈওতো আহিব বতাহটো।
অ সেইটোৱে প্ৰভাৱটো পৰিব দিয়াচোন।
সেইডাল আহিলেও লাভ নাই, এতিয়া যি দেখিছোঁ মই ভিডিঅ বিলাকত এই মেঘালয়খন বোলো গোটেই এখন গাঁৱত এক লাখো মানুহ নাথাকে বোলে তাত, তাত তাৰপিছত কিবা এটা কোম্পেনি বহাই আছে সেই ই এইট ই এ ই টুৱেণ্টি পেট্ৰলৰ কাৰণে। হা ই টুৱেণ্টি উৎপন্ন কৰি আছে মানে, ইথানল উৎপন্ন কৰি আছে। গোটেই জেগাখিনি ইমান মানে কিবা এটা গেলা গোন্ধাই নহয় মানুহে মানে কৈ বুজাব তাত মানে গ'লেহে আমি গম পাম সেইটো গোন্ধটো।
তাকে মই ভাবিছিলোঁ হে তোমাকো কওঁ বোলো অক্টোবৰ মাহ মানত মা দেউ তহত বোলে এতিয়া মানে অলপ ফুৰিবলৈ যায় বোলে, ভাইটিৰো মানে স্কুল বন্ধ দিছে সেইটো কাৰণে মোক কৈছে আৰু ইয়াতে থাক। তেতিয়া একেলগে মানুহজনৰ লগত অক্টোবৰতে যাম বুলি ভাবিছিলোঁ।
উম।
মই ভাবিছিলো এ তোমালোককো ক'ম বোলো শ্বিলঙলৈকে একদিন থাকি আহিম, ল'ৰাটোৰ লগত নোৱাৰিও দিয়াচোন বেছি কিদিন থাকিবলৈ।
অ হয় কথাটো।
তাকে এতিয়া সেনেকোৱা অৱস্থা যদি।
উম মই শুনিছো মানে গোট টে গছৰ পাত বিলাকত নহয় ইমান লেতেৰা নহয়, ধূলি এএটা লাগি আছে নহয়। সেইটো মানে হাত লগা, হাত লগালে চাইডকও মানে সেইটো চাইডকৈও মানে বেয়া মানে সেই কালাৰটো ইমান মানে লেতেৰা হৈ আছে আও গছ
অ' মোবাইলত মইও দেখিছো ভিডিঅ' এই এইটো হেৰি বনাই আছে বুলি।
এ আও কিনো ক'ম এইটো চৰকাৰখনৰ গাত সম্পূৰ্ণ ভুল হয়।
কৈছে মানে ভিডিঅ'টোত অঁ ভিডিঅ'টোত দেখিছো, যে আমাৰ পেট্ৰল টোয়ে যিমান নহওঁক বুলিবা ঠিকে আছিল, এতিয়া এইটো যি মানুহে ভাল বুলি কৈ বনাই আছে, এইটো চোন বেছিহে বোলে এনেকোৱা এনেকোৱা দেখাইছিলে
উম শ্ৰীলংকান চৰকাৰে ৰিজেক্ট কৰিছে নহয়, ই টুৱেণ্টি পেট্ৰল।
অঁ
সিহঁতৰ কাৰণে নিজৰ বোলে হেৰি নাগৰিকৰ দেশৰ নাগৰিকৰ হেইটো বেছি বোলে ইম্পৰটেণ্ট, সিহঁতৰ প্ৰফিটতকে। ওম। কিমান ভাল চৰকাৰ হ'ব লাগিব, আমাৰ ভাৰত চৰকাৰখনে কি কৰি আছে মই বুজিয়ে পোৱা নাই।
এ এনেকোৱা মানুহৰ কাৰণে যদি অসুবিধাজনক হয় তেনেহ'লেতো অতৰাই দিব লাগে ন।
আৰু অকল সেইটো বুলি অসুবিধা দায়ক নহয় নহয়। আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে অসুবিধা অসুবিধা অসুবিধা দায়ক হয়। সিহঁতে কি দেখিব গোটেই সিহঁতৰ এতিয়া আমি যিমান গ'ম পাইছো, সিহঁতে বাহিৰলে ওলাই যাব নোৱাৰিব এনক কা গৰমত উতলি থাকিব লাগিব সিহঁত।
আমিয়ে যাব প পাৰা নাই, তাহাঁতে কেনেকে পাৰিবগে গছ - গছনি কাটাৰ যি প্ৰতাপ। কাটি-কুটি যি নষ্ট, ধ্বংস কৰিছে।
এতিয়া মই শুনিয়ে আছো, এই আমচৈ-চামচৈ ফালে বোলে হেৰি কাটিয়ে আছে গছ-ছছ কাটি আছে গছ কাটি কি পাব মানে?
সেই যিফালে এই যে পথৰুৱা ৰাস্তাবিলাক যে মানে পথাৰৰ যিবোৰ ৰাস্তা, য'ত না গছ গ গছনি না ঘৰ - দুৱাৰ একো নাথাকা।
অঁ।
এনেকুৱা জেগাত তহঁতে ইণ্ডাষ্ট্ৰী খোল, কিবা কৰ, ৰাস্তা বনাওঁ
নকা জেগাত খোল ন।
গছ ৰুৱ তহতে তাঁত কৰ, সেই মানুহক
আও ইমান ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন নো কিহৰ কাৰণে হৈছে?
তাকেতো বাৰু নিবনুৱা বহুত বাঢ়িছে গ'ম পাইছো।
হুম।
সেইয়া এতিয়া জাপানৰ মানুহ আহি গৈছে এতিয়া, জাপানৰ চি এম আহিছিল নেকি হয়? সিদিনাখন আহি গ'ল। তাকে এতিয়া আহি গ'ল কি হ'ল নহ'ল বা এতিয়া তেখেতলোকৰো?
অঁ কিন্তু সেনেকোৱা অফিচিয়েল একো হেৰি দেখা নাই দেই মই। ফটো এখনো দেখা নাই, জাপানৰ মানে সেই মুখ্যমন্ত্ৰী আহা। মোৰ নাই দেখা এতিয়ালেকে আও কি বা আলোচনা কৰিছে, কি বা কৰিছে সেইবিলাকো একো গ'ম পোৱা নাই।
শুনিব তেখেত লোকেওঁ
উম, এনেওটো জাগিৰোদৰ সেইটোওতো আও হেৰি লগত জাপানৰ লগতো অকণমান লি
সেইটোয়েই আমাৰ অসমখন মানে উন্নতি পথত নিব বিচ বিচাৰিছে আৰু চৰকাৰে। সেইটো কাৰণে কিমান সেইটোৱে কিবা এটা পাবলে তো কিবা এটা হেৰুৱাবই লাগিব। এতিয়া মানুহৰ জীৱন হেৰুৱাই তো ফেক তৰি খুলিলেও নহ'ব। গছ-গছনি কাটি কৰি শেষ সেইটোয়ে কলো নো কি মই এইবিলাক যে পথৰুৱা ৰাস্তা।
মানে বহুত চব ক্ষেত্ৰতে আমাৰ মানে ভাৰতবৰ্ষ খনত। গাফিলতি কয় অ মানুহক মানুহ বুলি নাভাবে।
অ মানে কেনেকুৱা পথাৰ কেনেকুৱা পথাৰ। বা মানে ইয়াত যে এতিয়া ধান ৰুৱে মানুহে তেনেকুৱা পথাৰও নহয়।
উম।
ধানো ৰুব নোৱাৰে ৰ'দত মানে পোৰা কটকটীয়া মানে। ফাটি ফাটি যোৱা মাটিনে তেনে বৰষুণতো পানীয়ে হৈ যায় বানপানীয়ে হৈ যায় তেনেকুৱা জেগাত ওখ কৰি ৰাস্তা বনাই মাটি, পেলাই তেনেকে সেয়াত ইণ্ডাষ্ট্ৰি খোল এই আমাৰ পাছ
সেয়াত ইণ্ডাষ্ট্ৰি খুলিলে সিহঁতও টো লাভ নহ'ব ন কাৰণ সিহঁতে পানী লব লাগিব ভূ-গৰ্ভৰ পৰা।
লাগিব পানী সেইটো মিচিনাৰী যোগেদি কৰি লব আৰু তাহাঁতে।
এই বেছি মানে খৰচা কৰিব বিচৰা নাই সিহঁতক কম মানে কম বাজেটত বেছি প্ৰফিট কোৱা চিন্তাও লগাই আছে।
উম। সেইটোয়ে কিন্তু মই কোৱাটো হয়নে নহয় তুমিয়ে কোৱা? এনেকুৱা জেগাত কৰিলে টো আৰু দিয়াচোন তেতিয়া মানুহৰ এইফালে দূৰতো হ'ল কাৰণ মানুহে ওচৰ খিনিতহে পথাৰত ধান ৰুব পৰাকে থাকে সেনেকুৱা দূৰ দূৰ জেগা ফালেটো নাথাকে তাকে দিয়াচোন।
উম।
এনেকে সেইফালে ইণ্ডাষ্ট্ৰিও খুলিলে মানুহৰ পৰাও দূৰ হল ধোঁৱা-চোৱাও নালাগিল। মানুহৰ সুবিধা হ'ল ভালো হ'ব।
সেইটোৱে কথাটো।
বুজি নাপায় মানুহবোৰে কি কৰিবা আৰু আজিকালি। নিজৰ পকেটত টকা ভৰোৱাৰ চিন্তা কৰে আৰু চবে। কোনে কাক বুজাব। পাঁচ জুনৰ নামত চবেই গছ-গছনি ৰুব আৰু তাৰ পাছত ক'ত নাই অ খবৰ-খাতি নাই। আকৌ অহা বছৰ পাঁচ জুনতহে। চাব বোলে সেইডাল গছ নাই আৰু এডাল ৰুও।
এই নাটক এখন যে কয় যে গছ ৰুৱা যে সেইখনে কৰি পেলাই ধুনীয়াকৈ যায়গৈ। প্ৰত্যেক বছৰে সেইখন নাটক চলাই আমি চাওঁ। ইনষ্টাগ্ৰামত ফটো আপলোড কৰে বাহ বাহ লয় সেইখিনিয়ে আৰু।
সেইটোৱে তো।
সকলোৱে দিয়াচোন।
উম।
মই যে গছ-গছনি কাটিলে মই বৰ দুখ
মই সঁচা কথা কওঁনে মই মানে বিশেষকে পাঁচ জুনত গছ যে ৰুব লাগে মোৰ মানে সেইটো ধান্দা নাই কিন্তু। তেনেকে মোৰ মানে যদি কেতিয়াবা মন যায় মই এনেই ৰুই দিম। কিন্তু পাঁচ জুন দিনা
অ হয় দিয়া হয় হয়। অঁ', বোলে একে পাঁচ জুনতে ৰুবই লাগে। দিব বেলেগ দিনাখন গুৰুত্ব নাই, সেইটোৱেতো। সেই - টো কথা নহয় দিয়া ভালে ভাবিছা তুমি। সেয়াই এইটো এতিয়া মানুহেও বুজিব লাগিব সেইটো কথা।
উমঁ, মানুহবিলাক আৰু- মানুহবিলাক হয় কিয় নিজৰ মানে অকণমান ভাল হোৱা দেখিলে - পিছৰ খিনি মানে চিন্তা ইমান যে অকমান যে দূৰদৰ্শী হ'ব লাগে সেইবিলাক- আজিলৈকে ভাবিয়ে পোৱা নাই। এটা দিনৰ প্ৰফিট আছে।
অঁ', আজি নগাঁও গৈছিলো দিয়া ল'ৰাটোক লৈ।
অঁহ।
আহোতে তেতিয়া ইমান ৰ'দ লাগিছে মানে আধা-আধা ৰাস্তাত গছ-গছনি আছে ওখ-ওখকে- সেইখিনি জেগাত অলপ চাঁ তাৰপিছত আকৌ ৰ'দ। সেইটোয়ে ভাবিছো, অঁ', -অঁহ।
এ' মইও গৈছিলো দুদিনমান আগত দেউতাৰ লগত। ত' ভন্টি এক্জাম আছিল যে, সেই গম পাই আহিছো তাৰ নগাঁও অৱস্থা কি হয় আছে।
তাকেতো, গোটেইখিনিত যদি গছ ৰুলে হয় গছবোৰ ওখ-ওখ হয় কিমান জিৰণি পালে হয় মানুহেও।
উমঁ।
আকৌ বাইদেউহঁতৰ সেইফালেও গ'লো এপাক, ল'ৰাটো চাব- মন কৰিছিলে।
সেইখিনি জেগা হেৰি এয়া অকণমান হেৰি আছে ন' গছ- গছনি আছে চাগে সেইখিনি অলপমান।
আছে গছ-গছনি মানুহবোৰ বহি-বহি আছে।
আৰু মানে সন্ধিয়া টাইমত চাগে বেছিকে গ হেৰি মানে বতাহতো লাগি থাকে তা'ত।
অঁ', বতাহ মাৰে জানা তা'ত, বৰ ধুনীয়া জেগা সেইখিনি।
মই দেখিছো নহয় ফটোত দেখিলে গম পাই মানে তেনেকুৱা জেগাতে গ মানে বতাহ-চতাহ বেছিকে মাৰে। মুকলিৰ জেগাত
অ' এবাৰ এবাৰ খানা খাওঁতে যোৱা নাছিলো নেকি কিবা তোমালোকক একেলগে যে খানা খাইছিলো।
অঁহ', -অঁহ', -অঁহ', -। মনত পৰিছে কথাটো ঘপকে অহা নাছিলে মানে মনত গৈছিলো দিয়া এবাৰ।
অঁ', সেইয়াই।
হা।
বৰ ভাল লাগে সিহঁতৰ সেইখিনিত।
উমঁ।
এই গছ-গছনি মানুহে কাটি, অঁ', -আছে-আছে। দেউতা আছে। এই মু- খৰ আগত মানে গৈয়ে দেখা পোৱাটো এইটো ইফালৰ ঘৰৰ মানুহৰ হে।
অঁহ।
তাৰ পাছত এইয়া এনেকে সোমাই গৈ যে মানে সিহঁতৰ ছাগলী- হাঁহৰ যে এনেকে ঘৰকেইটা আছে।
অঁহ', -অঁহ',।
সেইফালে যে পানী মানে সেইটোহে পুখুৰী হয়। এতিয়াই সিঁচিছিলে মানে, আজি যাওঁতে সেয়া পানী কমি আছিলে আজি।
উমঁ-উমঁ।
উম' সেইটোহে সিহঁতৰ।
মই পানী খাই বলে পৰা নাই গম পাইছা নাই এনেতো পানী নাখাৱে গৰম দিনতে পানী খোৱা হয়।
হয় দিয়া এনে পানী খাবলে মনে নায
মনে নাযা আও মই এনে এনেও নাখাওঁ।
উম। সেইটোৱে এতিয়া কি কৰিবা উপায়োটো নাই। মোৰ যে ল'ৰা ছোৱালীটো ঘামুচিও হৈছে জানা বৰ কষ্ট পাইছে।
অ', এ, গৰমত পোৱালি কষ্ট পাবই এই কিদিনতে অকমান চম্ভালি ৰাখিলেহে ৰাখা আৰু।
সেইটোৱে মই তাকে কওঁ গৰমত জন্ম পালি এতিয়া পাইছ গোলু মচলা
অ', এ, দিয়াচোন হ'ব দিয়া মোক দেউতাই মাতি আছে ৰ'বা মই আহি আছোঁ।
অ', অ', হ'ব দিয়া।
অ', অ', হ'ব দিয়া।